হেল্ল',
হেল্ল',
অ শুনিছ অ।
হেল্ল',
অ শুনিছ নে?
অ শুনিছো।
অ অ কি কৰি আছ।
এই কিনো হয়!
কলেজ বন্ধ বোলো। কিনো, কৰিম! একোটো কাম নাই, ফোনটোকে চাই আছিলোঁ।
অ' অ'! আচ্ছা।
তই?
মইও তাকে এই ৰীলচ চাই আছিলোঁ। আজি কালি যে, সৰু ল'ৰা ছোৱালীবোৰ ইমান ৰিলচ, চিল এইবিলাক চাই থাকে, মোবাইলে চাই থাকে যে।
অ'! সিহঁতে, চাইতো চায়ে আৰু কেনকুৱা- কেনকুৱা তোৰ, এক্সপ্ৰেচন দি পিনে, ৰিল সমূহ, বোৰ বনাব। তাৰমানে, চাই মানে, গমেই নাপাব। এই, সৰুৱে নে, ডাঙৰে নে কিয়ে?
আজিকালিতো, সময়বোৰ সেই, তাতে পাৰ হৈ যায়।
উম, উম! সময়টো, কিমান অপচয় হৈ আছে। সেনকুৱা কথা। ধৰক, সৰু ল'ৰা-ছোৱালী ছোৱালীবোৰ, যিবোৰ মানে, মাক-দেউতাকে দিব নালাগে মোবাইল। কিন্তু, সিহঁতে দিয়ে আৰু। মানে, সিহঁতৰ চকুৰ প্ৰব্লেম বোৰ হৈ আছে। তাৰপিছত, সেইবোৰৰে এতিয়া, চকুৰ অপাৰচনতটো বেছিকে হৈ আছে, চশমা লৈ থাকে, সেনেকুৱা কথা।
আজিকালি, সৰু ল'ৰা-ছোৱালী বোৰৰ, কিমান চকুৰ প্ৰব্লেম, সৰুতে ইমান চশমা লগা হয়।
উম!
এতিয়া, সৰুতেই যদি, ইমান পাৱাৰ গুচি যায় আৰু ডাঙৰ হ'ব আছেই।
উম! উম!
আৰু সময়বোৰ, সিহঁতে সেনেকেই সেইবোৰ, তাতেই নষ্ট কৰি পেলায়। পঢ়া-শুনা, পঢ়া-শুনাৰ কাৰণে, সময় নাপায়। তাৰপিছত
তেনেকেতো, তাহাঁতৰ পঢ়া- শুনাটো নষ্ট কৰি
নষ্টই হৈ আছে, ক'ব গ'লে।
উম!
উম! কিন্তু, মানে চচিয়েল মিডিয়াটো, এটা ভাল যে, মানে কি, এইবিলাক মনোৰঞ্জন কৰিব পাৰি আৰু। এনজয়মেণ্টটো থাকে। তাৰপিছত, আকৌ মানে, এই অ'! ক'বাত যদি আমাৰ, মানুহবোৰ মানে, এতিয়া দূৰত থাকে ন'! অসমৰ বাহিৰতে থাকে। ক'বগলে বহুত মানুহ! ত' মানে, আদান- প্ৰদান বা সম্পৰ্কটো ৰাখিব পাৰি। ভিডিঅ' ক'ল, এইবিলাকৰ জৰিয়তে।
অ'! সেইটো বস্তু ভাল বাৰু। আমি, লাগ বুলিকেই কোনোবা এজন মানুহক, খবৰ ল'ব পাৰোঁ বা কথা পাতিব পাৰোঁ বা আজিকালি, সেই ভিডিঅ' ক'লৰ জৰিয়তেও, মুখ খন যদি বহুত দিনৰ কাৰণে, দেখাও নাই একবছৰ। সেইটো অৱস্থা।
উম! চাব পাৰি এনেকুৱা। উম, উম! আৰু কৰ'বাত যদি মানে
পৰিয়ালৰ মানুহ, কথা পাতিব পাৰি।
অ'! পাৰি। আৰু যদি মানে, কি অ'! কোনোবাই ফুৰিব গ'ল। তাৰপিছত, আমি সেইটো ঠাই দেখা নাই। তেতিয়া, ভিডিঅ' ক'ল জৰিয়তে, আমাক সেই ঠাইটোৰ ঘৰ দেখিব পাৰি আৰু, চাব পাৰি উম।
সেইবোৰ সুবিধা আছে বাৰু
উম সেইটোৱে। কিন্তু মানে, ভুৱা খবৰবোৰ আজিকালি বেছি হৈছে, ছ'চিয়েল মিডিয়াত। ফেচবুকৰ জৰিয়তে যিবোৰ মানে, দেখুৱায় আৰু।
সেইবোৰ মানে, মানুহৰ ফ্ৰড কেছেছ বোৰো বহুত বাঢ়ি আছে।
উম তাকে এতিয়া মানে আমিতো অলপ ৰিচাৰ্চ চিচাৰ্চ এনেকুৱা কৰি চাওৱে, কিন্তু মা হঁতেতো কৰি নাচায় সেইবোৰ, অঁ। অঁ মা - দেউতা হঁতেতো সেইবোৰ গম নাপায় হব পাৰে। সেইটোয়ে, সিহঁতেতো মানে কি বেংকৰ একাউণ্ট খুজিলেও মানে দি দিয়ে মানে সেনেকুৱা এতিয়া কিছুমানৰ টো কেনেকুৱা পইচা এইবিলাক লৈ যায় এতিয়া বেংকৰ নোহোৱাই হৈ গৈছে মানে।
উম উম, এনেকে বহুত মানুহ তেনেকে ভুল যাই পিনে বিপদত পৰে।
সেনেকুৱা হৈছে।
সেইটো বস্তু বৰ বেয়াকে ব্যৱহাৰ কৰি আছে, কিছুমান মানুহে পইচাৰ কাৰণে।
উম উম সেইটোয়ে, আৰু মানে এছ এম এছ টো এনেকুৱা দি দিয়ে মানে কি বিশ্বাস কৰিব লাগে আৰু।
একদম বিশ্বাস কৰি যাব পাৰি আৰু ইমান মানে এডভান্স হৈ গছে বস্তুবোৰ লিংক এটা দি দিব তাতে যদি ক্লিক কৰি দিয়া যায় তাতে একে মানে একাউণ্টৰ পৰা গোটেইখিনি পইচা সিহঁতে নিব পাৰে সেনেকুৱা হৈ গৈছে।
উম উম সেইটোৱে, কিন্তু মানে আৰু যদি মানে পঢ়াৰ কাৰণে আমি যেতিয়া চাবলৈ যাওঁ ন, ইউটিউবটো মানে চাবলৈ যাওঁ এতিয়া যাই যাই ইউটিউব চাবৰেদি আমি ৰিলহে চাবলৈ যাওঁ আক। সেইটো এইটো বেয়া আৰু,
অঁ সেইটো বেয়া।
উম। কিন্তু ইউটিউবটো এটা ভাল হৈছে, যে মানে কি বস্তু এটা বুজি নাপ পাওঁ কিন্তু মানে ভালকে বুজিব পাৰি আৰু ইউটিউবত।
অঁ পাৰি কিছুমান বহুত তাত শিকতে ইমান ধুনীয়াকে বস্তুবোৰ বুজাই দিয়ে তাত। ইমান কঠিন কঠিন বস্তুবোৰ ইমান সহজতে বুজাই। দিয়ে মানে ইমান ধুনীয়াকে বুজি পায়, আৰু আজিকালিনো তোৰ ধৰ ডিগ্ৰী হওঁক বা কিবাই হওঁক মাষ্টাৰছে হওঁক ইমানো কাৰ লগত সময় থাকে যে গোটেইখিনি নটছ ম বনাই মেলি পিনে পঢ়। পঢ়াৰ কাৰণেওতো ইমান সময় নাথাকিব। আমি নিজে জানি পিনেও আমাৰ সেইখিনি নকৰো আমি, কিন্তু এতিয়া ধৰ পৰীক্ষাৰ আগত পঢ়িম - - ব লাগিলে আমি তোৰ সাধাৰণতে ইউটোবয়ে চাও, বা সেইবোৰ ইউজ - - কৰোঁ, পঢ়িবৰ কাৰণে সেইটো ক্ষেত্ৰত ভাল আক।
অ ভাল ভাল, সেইটো মানে সহজ উপায় আৰু মানে সহজে বুজিও পায় মানে।
পায়
শিক্ষাৰ কাৰণে ভাল কিছুমান বস্তু। উম কিন্তু আৰু ব্যৱসায় যিবোৰ আছে অঁ সেইটো ভাল। ব্যৱসায় চেবসায়ৰ কাৰণে মানে নিজে কৰিব পাৰি আৰু বস্তু বস্তুবোৰ দেখাব পাৰি তাতে হেডিক্ৰাফ সেই বোৰ আৰু নিজৰ কুকিং স্কিলবোৰ ডেভেলপ কৰিব পাৰি।
অঁ কিছুমান মানুহৰ ধৰ এইখিনি সামৰ্থ্য নাথাকে যে দোকান এখন ভাড়াত লৈ পিনে, পইচা দি পিনে সেইখিনি বস্তু খিনি তাত দোকান বহাই পিনে বেচিব', ত', সিহঁতে সামাজিক মাধ্যমৰ জৰিয়তে ধৰ, এটাত', পেজ খুলিলে তাতেই নিজৰ বস্তু', বোৰ দেখুৱাই পিনে মানুহক বেচিব পাৰে ধৰচোন',
উম উম সেইটোয়ে, আৰু কিছুমানে যে কেফে চেফে কেফে ৰেষ্টুৰেণ্ট এইবোৰ খোলে, সিহঁতে মানে এডবোৰ এড এডছ দেখাব পাৰে আৰু নিজৰ কেফেৰ কাৰণে, উম হৈ যায় ইনফেক দেখালে এনেকে মানুহৰ সমাগমো তেতিয়া সেই কেফেলে বৃ', মানে বৃদ্ধি হ'ল আৰু', উম', - উম', সেইটো ভাল',
সিখিনি কিছুমান সুবিধা দিয়ে', কিন্তু সময় নষ্টও',
তোমাৰ কিছুমান এইবিলাক গোপনীয় তথ্যবোৰ যিবোৰ ভাইৰেল হৈ থাকে তাৰ কাৰণে এটা মানুহৰ তে', তেতিয়া মানে কি মানসিক চাপো পৰে দেচোন',
অ', পৰে, এনেকুৱা বহুত তোৰ এনেকুৱা', কেচ আছেই',
অ', আছে', - আছে', এতিয়া মানুহবোৰতো', তাকো কাকো নকয় লাজ কৰে সেনেকে, তাৰপিছত চুইচাইড কৰি লয় সেইবোৰ', এনেকুৱা কেনেকে কিমান কেচ আছে এইবোৰ',
তেনেকুৱা হ'লে', তোৰ ডাইৰেক্ট পুলিচক কিন্তু জনোৱাটো দৰকাৰ',
উম', - উম', সেইটো অত্যন্ত জৰুৰী মানে উম', -উম',
নহ'লে সেইটো দিনক দিনে বাঢ়ি থাকিব',
উম', সেইটোৱে, সেইটো মানে বঢ়াৰ কাৰণে', উম', যাতে নাবাঢ়কহ যাতে তাৰ কাৰণে মানে আৰক্ষীৰ ওচৰ চাপিব লাগে আৰু',
অহ',
উম', আজিকালিতো মানে এই ইনষ্টাগ্ৰাম হওঁক বা ফেচবুক হওঁক মানে', কিছুমান এনেকুৱা ফেক একাউণ্টবোৰ থাকে ন সেইবিলাক খুলি লৈছে মানুহবোৰে আমি কি কৰোঁ', কি নকৰোঁ এইবোৰ যে চাই থাকে', অ', আমি ক'ত যাও ক'ত নাযাওঁ চব', চাই থাকে ইহঁতে',
চব চাই থাকে তেনেকে হেক কৰিব পাৰে', অ', আৰু এজন মানুহৰ এনেকে গোটেইখিনি তথ্য পাই যায়', ক'ত কি কৰে নকৰে গোটেই খিনি পাই যে',
উম', - উম', পাই যায়, - পাই যায়, এতিয়া‌ তই কবাত ফুৰিব গলি ধৰ', তাৰ ভিডিঅ'বোৰ মানে লগালগ যদি আপলোড কৰি দিয় তই', সিহঁতে গম পাই গ'ল কি তই ক'ত আছ ক'ত নাই, দেন',
অ', পাৰে, - পাৰে, আৰু ধৰ আমি কেতি', কিছুমান এনেকুৱা মানুহ থাকে বা হেকাৰ থাকে আমি ধৰ কিবা এটা বস্তু', প'ষ্ট কৰিলোঁ সামাজিক মাধ্যমত, ইনষ্টাগ্ৰামতে হওঁক বা ফেচবুকতে হওঁক', সিহঁতে আকৌ সেইটো ভিডিঅ' টো লৈ', পিনে কিবা এখন, বেলেগ বডি বা মুখ এখন লগাই পিনে বেয়া', বেয়া কিছুমান নেকেট ভিডিঅ' বনাব আৰু সি',
অহ',
বেয়া কামত ইউজ কৰিব',
উম', - উম', - উম', সেনেকে কিমানৰ', ব্লেকমেইল কৰি আছে, পইচা খুজি আছে তাৰ কাৰণে', অ', সেইবোৰ বহুত ভয়ানক আৰু', ভয়ো লাগে যে সেইবোৰ মানে যদি। ভাইৰেল হৈ যায়, তাৰ কাৰণেতো মানুহবোৰে পইচাই দি দিয়ে আৰু
অ।
উম।
সেইবোৰ বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ আছে কিছুমান জেগাত তেনেকৈ',
আৰু হেক চেক বোৰ আজিকালি কিমান হৈ থাকে ইনষ্টা',
বহুত হৈ আছে, এপ', পাব্লিক একাউন্ট বোৰতো দিনক দিনে মানে, উম', তই পাবিয়ে',
উম উম, শেষ হৈয়ে থাকে কেনেকুৱা। মানে এটা ডাবোলো চিকিউৰিটি মানে থাকিব লাগে আৰু একাউণ্ট যাতে হেক নহয় আৰু উম।
কিন্তু কিছুমানে আকৌ সেইটোও চিকিউৰিটি পাছ, ৱৰ্ড ক্ৰেক কৰি ল'ব পাৰে।
উম উম পাৰে পাৰে যিবোৰ মানে বহুত আৰু ডাঙৰ ডাঙৰ হেকাৰ বোৰ আৰু
শেকাৰ আছে তেনেকুৱা। এইটোৱে ভাল যে কিছুমান।
হা।
সুবিধাও আছে অসুবিধাও আছে তেনেকুৱা কথা আৰু উম।
যিকোনো বস্তুৱে নহওক কিয় সুবিধা অসুবিধাতো থাকিবই দুটাই। ভাল বেয়া এতিয়া আমাক উ।
চচিয়েল মিডিয়াত কিন্তু এইবলাক এইবিলাক ছবি মুভি এইবিলাক চাবলে ভাল হয় আৰু
চাও অ চাবলে ভাল। ধৰটোৰ এতিয়া চিনেমা হলত যাই পিনে। স মুভিখন চাবৰ কাৰণে বা চিনেমাখন চাব কাৰণে টাইম নহ'ল। ত সেইটো পিছত আকৌ ইউটিউবতো চাই ল'ব পাৰিবি তেনেকুৱা হৈছে আৰু
অ আজিকালিতো এইবিলাক বাতৰি কাগজ এইবিলাক মানে নাৰাখিলেও। হয় মানে, চচিয়েল মিডিয়াৰ জৰিয়তে চব বাৰ্তাটো আহিয়ে থাকে আৰু সেনেকুৱা কথা।
সেইবোৰ বস্তু ভাল আৰু ধৰ কিছুমানে আকৌ পৰি খাৰ কাৰণে।
অঁ জব চবৰ এইবোৰ যে আহিয়ে থাকে আৰু এডভাৰটাইজবোৰ ভাল আৰু
মান আহি আছে সেইখিনি গোটেইখিনি পাই যায় আৰু সেইটো, উম।
দে হ'ব দে।
অ দে।